অ ', কোৱা কি কৰিছা এ এনেই আছো।
অ ', এ মইয়ো আছো দিয়া কাম বন কৰি আজৰি হৈছো বোলো কথা পাতো।
অ ', কি কাম কৰিলা?
ঘৰুৱা কাম আৰু?
অ ', হয় দিয়া ঘৰৰ কাম বিলাক থাকেই ন?
একেবাৰে চাহ তাহ খাই লৈছোঁ অ ', এই আমি আবেলি খাওঁ গাখীৰ
অ', এ মই আজি কি কৰিলো জানানে ইমান গৰম যে যে বেলৰ চৰবত অলপ খাই দিলো।
হয় নেকি ভালে কৰিলা অ', আমাৰ আকৌ গাখীৰ চাহটো চলি থাকে কেনে
চলি থাকে ন মই আকৌ গাখীৰ চাহটো বেছি নাখাও অ ', এই
খাবলে নাপালেহে বেয়া লাগি থাকে।
জানা মাজতে মানে বহুত গেষ্ট হৈছিলে যে গেছ হওঁতে মানে মোৰ মানে লেকপ্ৰস্পি কৰিব লগা হৈছিল নহ গ'ল ব্লাডাৰ হৈ গ'ল। গৈয়েই। সেইটো কাৰণে মই গাখীৰ চাহটো কমাই দি দিলো মানে গম পাইছা নে গেছ গেছ প্ৰথম মানে কি হয় মোৰ গেষ্ট হৈ থাকে। গেছ হৈ থাকে টেবলেট খাই দিওঁ মানে ভাল হয়। আকৌ দুদিনতে আকৌ গেছ হয় পানী খালে মানে অলপ অশান্তি কৰে এনেকুৱা মানে। ঠাণ্ডা পানী খাবই নোৱাৰো। তাৰ পিছত যেতিয়া মানে এবাৰ এই ৰাসৰ টাইমত। তুমিটো জানে আৰু। আমাৰ ইয়াত ৰাস কেনেকুৱা ন। অসমীয়া মানুহৰ ৰাসা অ', সেই তাতে। তোমাৰ ধৰি লওক গোপী নাছো যে হয়। তাতে ধৰা সেয়া আছে। চেকেন গোবি বুলি তোমাৰ অলপ দায়িত্ব টো থাকে ন অলপ তাৰপিছতে সেয়া ক'ত। মানে ইমান কষ্ট হোৱা। গ'ল পিত পেটতটো বিষ হয় দেই ৰাতি ৰাতি মানে পেট বিষায় সদায় ৰাতি। ৰাতি হয়। তোমাৰ পেটৰ বিষটো। তাৰ পিছত তেনেকে হৈ হৈ পিছত মানে গম। পালো মানে নাই মোৰ কিবা এটা হৈছে ছাগততে চেক কৰোঁ দে গম পালো যে সেই তেতিয় পৰা মই গাখীৰ চাহটো মানে এৰি দিলো। দিলো বুজিছানে। আগতে খাইছিলো বাৰু উ'ম
অপকাৰ কৰিলে খাব নালাগে বাৰু অ', আমি খাওঁ যেনিবা হোৱা নাই একো এতিয়ালে।
এ নাই মোৰ বাও খাই তাই একো নহয়।
অ আমি খাই থাকো আকৌ তাতে হেৰি নাখাও আৰু এই পাউদাৰ গাখীৰ বা কিনা পেকেট বিলাক নাখাও আৰু
তোমালোকৰ ঘৰৰ গৰু আছে ন আছে এনে হেৰি নে ব বহুতক আছে নে গৰু
বহুত ন নহয় গাই আছে দমৰা পোৱালিও আছে আৰু সৰু পোৱালি এটাও আছে অ মানে বেছি নাৰাখো আৰু বেছি দিওঁ ডাঙৰ হলে পোৱালি ডাঙৰ হলে অ অ বেচো ঘৰতো খাওঁ
ঘৰতো খোৱা আৰু পনী চনি বনোৱা অ ঘিউ বনাব পাৰি ন অ মানে ঘৰৰ কাৰণে ৰাখিছা আৰু গৰু
অ ঘৰৰ কাৰণে আৰু হয় আৰু এইমাহ বেছি মানে বেছিকেও ৰাখিব নোৱাৰি নহয়
অ সেইটোও হয় দিয়া উম বহুত চুৰ হয় গম পাইছানে মানে কি জানা ৰাখিবই নোৱাৰি তোমাৰ গৰুৰ বস্তুটো উম
বেছি দিওঁ অকন ডাঙৰ হলে উম
অ
কিবা এটা পাওঁ হয়
উম হয় আকৌ উম হয় সেইটোয়ে মানে কি জানা নিজৰ সুবিধা কাৰণে মানে ৰাখি লবই লাগে হয়নে তোমাৰ এতিয়া নিজৰ সুবিধা কাৰণে ৰাখি লৈছা এতিয়া ধৰি লও নিজেও চম্ভালিব পৰা হয় সেইটোৱে আগতে আমাৰো আছিলে গৰুজনী মানে ইমান দুষ্ট সেইয়াই মানে তাৰপিছত ৰাখিবই নোৱাৰি দিয়া আমাৰ ইয়াত জানাই নহয় আৰু ঘাঁহ চাঁহ খোৱাও অকণমান দিগদাৰ দিগদাৰ হয় হয় তুমি মানে এৰি দিলে আৰু অ কিনি আনিব লাগে তাৰপিছত আকৌ আমাৰ তেনেকে কোনো আনি দিয়া মানুহো নাই সেইটো কাৰণে পিছত
আমাৰো কিনি আনে নহলে নিজে কাটিব কাটিবও যাব পাৰে কিন্তু কষ্ট হয় যে বহুত অ কাটিবও যাব পাৰি পানীত অ কষ্ট হয় যে কাটিবলৈ নাযায় সেইকাৰণে কিনি আনে
সেইটোৱে নে তোমালোকৰ ধৰি লও মানুহ আছে আনি দিব ন আমাৰ তেনেকে নাই যে সেইটো কাৰণে কিন্তু কি জানা ঘৰত কিন্তু গৰু থকাতটো বহুত ভাল তোমালোকেও মানে লাকি আৰু সেইটোয়ে ঘৰৰ গাখীৰ
পালো হয় নে পা পইচা পাতি পইচা পাতি আকৌ আজিকালি আমি ঘৰত কিবা এটা কৰি খাবলৈ
অ সেইটোৱে সেইটোৱে লাগে নহলে তুমি বজাৰৰ সাৰ দিয়া বস্তু কিমান খাবা আৰু ন
সোৱাতকে আমাৰ গৰু গোবৰ দি
অ তেনেকেই কৰিবা ভালে কৰিছা ভালে কৰিছা মানে কি জানানে ঘৰৰ কাম বিলাক সদায় ঘৰতে মানে ঘৰৰ বস্তু দি যদি কৰিব পৰা যায় তাতকৈ ভাল আৰু একো নাই আৰু হয় অ বিশেষকে ধৰি লওক ঘৰৰ খে লাগেই দিয়াচোন কলৈ আহ যাম যাম সেইটো মেলা পাহৰিব পাৰিনে আৰু ন তোমালোকে আহিবানে চবে অ পাম দিয়া পাম দিয়া বৰষুণ নিদিলেই হ'ল আৰু ন
আকৌ সেইটো মেলা- ৰষুণ।
পৰেই তোমাৰ, বোকা কৰি দিয়ে নহয় গোটেই বাটটো ন, অ' ইমান মানুহ হয় ন বা বহুত মানুহ। অ' আৰু তুমিও মানে বোকাইও মানে তোমাৰ বৰষুণেও মানে মানুহক
নাই নোৱাৰে। নোৱাৰে তোমাৰ বাছ লৈ লৈ আহে। হয় নে? বাছ ভাড়া কৰি কৰি আহে তুমি ভাবি ছোৱা তাত আৰু বৰষুণে হেৰি কৰিব
অ' সেইটো আচলতে কি জানানে সেই মেলাত মানে পৰম্পৰাগত।
পৰম্পৰাগত হয় আকৌ ইমান বছৰ বছৰ ধৰি চলি আহিছে হয়নে আৰু আমি এতিয়া কিমান হেঁপাহে ৰৈ থাকো মেলাটোক।
অ' সেইটোৱে সেইটোৱে। উম, সেইটো থাকেই থাকে আৰু তুমি এটা কথা লক্ষ্য কৰিবাচোন বেলেগত পাইছা নে নাই নাজানো। আমাৰ মানে নিজৰ দৃষ্টিক যিমান মেলাৰ প্ৰতি প্ৰতি মানে গুৰুত্বটোআছে বেলেগ ডিষ্ট্ৰিক্টত কিন্তু সিমান খিনি গুৰুত্ব নাই।
অ' আমাৰ ইয়াতহে আছে আমাৰ আমাৰ ইয়াতহে আছে আৰু কতোৱে নাই অসমৰ কতোৱে নাই।
একোৱে নাই এতিয়া চোৱাচোন বহাগ বিহু এতিয়া পৰম্পৰাগত হিচাপে মেলাত পৰম্পৰাগত চলি আছে হয়নে, কিন্তু সেইটোয়ে যদি নাথাকে কেনেকুৱা লাগিব ন। কিন্তু অ' গাঁৱে গাঁৱে হওক চব অ' চুবুৰ চুবুৰ অ' ইমান ভাল লাগে মানে আগতে যে বিহু নাচি যে উম সেইটোৱে। অনুষ্ঠান বিলাক ভালো লাগে ন আৰু যে তুমি আগতে যে হয়নে আমি সৰু সৰু থাকো ন বিহু কৰি পেলে যে যিকেইটা পইচা পাইছিলো প্ৰতিটো মেলাৰ কাৰণে মানে
মেলাৰ কাৰণে অ' এই বিহু হুঁচৰি গাই পেলাই যে হুচৰি গাই যিকেইটা পইচা পাও আমি মেলা চাবলে যাওঁ।
সেই সেইবিলাক উম সেইটোয়ে সেইটোয়ে অ' মানে চবৰে কাৰণে আমি এক্সট্ৰা কৰি কৰি থওঁ হয়নে নহয় কোৱাচোন। বহুত অ' বহুত হয় পাঁচ টকা এটা হ'লে তোমাৰ হৈয়ে যায় ন। এতিয়া নোৱাৰি তোমাৰ দহ টকা এ- বহুত বস্তু পোৱা যায় আগতে। অ' আহিহে শেষ হয় দশ টকা হৈ যায় অ' আগতেতটো নাচিব গলে আমাক কেইটকাকে দিয়ে হয়নে নহয় কোৱাচোন দুটকা এটকা এনেক দিয়ে আৰু হয় দিয়া কিন্তু ন সময় সলনি হৈ গৈছে আৰু মানে মানুহ বিলাকৰ মানে কি উৎসাহ বিলাক নাইকিয়া হৈ গৈছে ন তথাপিও মানে আমাৰ ডিষ্ট্ৰিকৰ মানে তথাপিও আমাৰ ডিষ্ট্ৰকৰ কিন্তু মানুহখিনি উৎসাহটো আছে দিয়া ন সেইটো কমি যোৱা নাই নাই কিন্তু
অ মানে কি আৰ্থিকভাৱে মানে হেৰি হৈছে আৰ্থিক দিশটো সলনি হৈছে সেইটো বহুত সলনি হৈছে বাকী আৰু আমাৰ মন বিলাকতো থাকিবই হয়নে আমাৰ সেইটো হেঁপাহ সেইটো উৎসাহ থাকিবই আৰু
এইবিলাক মানে কি আজিকালি কি হৈছে জানা ব্যস্ত হৈ গৈছে আচলতে নিজৰ মানে কামৰ মাজতে হয়নে মানে অ বহুত ব্যস্ত হৈছে অ সেইটয়ে সেইটোৱে যন্ত্ৰৰ দৰে হৈ গৈছে মানে ধৰি লও কামতে ইমানেই যন্ত্ৰ মানে মানে
যন্ত্ৰ অ নিজৰ মানে নিজৰ কাম খিনিকে নোৱাৰে
নোৱাৰে আৰু বেলেগ কি কৰিব অ সেইটয়ে সেইটয়ে উম হয় দিয়া তেনেকুৱাই হৈছে সেইটোোৱে হৈছে গম পাইছানে ইমান বস্ত
আৰু নকৰিলেও নহয় সময়ৰ লগত আমি সলনি হব লাগিব নহয় হয়নে সলনি হ'ব উম আমি পৰিৱেশ পৰিস্থিতিৰ দাস আমি সময়ৰ লগত আগবাঢ়ি যাব লাগিব
আগবাঢ়ি যাবই লাগিব সময়ৰ লগত সলনি হব লাগিব অ মিলাই চলিব লাগিব সেই তেনেকেই চলি আছে মানে কি জানে সময়ে মানুহৰ পৰিৱৰ্তন কৰিছে হায়নে মানুহ পৰিৱৰ্তন হোৱা নাই মানে নিজে কিন্তু সময়ে মানে মানুহক মানে পৰিৱৰ্তন কৰি দিছে চব দেশতে সেইটো কাৰণে তেনেকুৱা তেনেকুৱা হৈছে আৰু
আহ
হয় আকৌ দেই কোৱা
কি লাগে আহ
কোনোবা আহিছে নেকি
ই জানো কোন আহিচে চাওঁ তুমি নিজে পিন্ধা বাকী এতিয়া কি কৰিছা
এয়া কি কৰিবা আৰু ঘৰতে এনেই অলপমান আছো অ। যাম দিয়া কিয় নাযাম বাৰু এইকেইদিনটো ইমান গৰম গৰমটো কমিলেহে যাম আৰু দিয়া ইমান গৰম হৈ আছে অ গৰমটো ইমান বাঢ়ি গৈ আছে ন দিনক
নাই সেইফালে বৰষুণ ধৰিছিলে হয়নে নাই?
বৰষুণ মানে তোমাৰ পৰহিয়ে আছিলে বুজিছা অলপ বৰষুণ তাৰপিছত কালি আৰু আজি চোন বৰষুণ বৰষুন নাই এ
অ আজি ৰাতি দিলে কালি ৰাতি দি এতিয়া নাই আৰু আকৌ সন্ধিয়ালৈ পৰে নেকি কালি ওচৰতে বিহু এখন পাতিছিলে বিহুখন চাবলৈ গলো বৰষুণ কোনে দৌৰালে
বৰষুণে দৌৰালে বহাগত তুমি যদি তেতিয়ালে জেঠে হ'ল আৰু জেঠৰ যদি তুমি বোলে বিহু চোৱা বা বহাগত বিহু চোৱা বৰষুণ যদি নোপোৱা আৰু কি পাবা ন কয় নহয় অহ বৰষুণে দৌৰাবই তোমাক বত ধুমুহা বতাহ ধুমুহা কম হয়।
অহ এইবাৰ এইবাৰ বহুত কম ধুমুহা এইবাৰ বহুত কম।
কম মানে এইবাৰ নায়েই বুলি ক'ব পাৰি তোমাৰ হয়নে আগৰ তুলনাত অ কালি ভূমিকম্প
অ কালি ভূমিকম্প আহিছে। আহিছিলে নহয়
টম এনেকে অলপ অলপকে লৰিছে ন অ উম আমাৰ ইয়াত কিন্তু বহুত বেছি নহয় তোমাৰ অলপ অলপ আৰু
অহ
অলপ অলপকে আহিছে। অ হয় দিয়া চোৱাচোন মোৰ যে ইমান ভয় লাগে জানানে ভূমিকম্প বুলি কলে তাতে যদি তুমি ৰাতি শুই থাকা ৰাতি যদি শুই থাকা ন দৰজা চৰ্জা মাৰি চব খুলিব লাগে সেইটোৱে ভয়ে লাগে অ সেইটোৱে বহুত সঁচাকেদেই দিয়া বাকী ঠিকে আছে নহয় অ যাম দিয়া ঠিকে আছে দিয়া ন অ হ'ব দিয়া।